অঁ।
অঔ দা খেলা খাল কাম নাই খেলা খেলবা যাই নাজনা, খেলা খেলবা যায় বলটো তিকাবো নাজনা দু।
সোঁ, গুট নাইট ৰ বদন
ভালবালাগে। কি? বুজি পোৱা নাই। বুজি ল'বি আৰু খেলা চেলা খেলবা লাগে আৰু ভালকে।
এ
শ্বিলং যাম বুলি ভাবছো ৰ শনিবাৰে।
ছিলং যাম ৰ।
মই যামে।
কেনে।
শনিবাৰ।
কাৰ লগত?
অপো, পকেট আৰু মই।
বাইকত?
বাইক লৈ শনিবাৰে যাম ভাটলা থাকিম ৰবিবাৰে গুচি আহিম। অ', শনিবাৰে যাম ৰবিবাৰে আহিম। বাইক লৈ যাম ভাতিবিলাকে যাম হা?
নেকি?
নহয় বেলেগৰ গাড়ী, এই চৰিফৰ।
অ', নেকি?
অ', সুধা গেছি। অ', পি এচ ডি হিমালয়নৰ দৰে।
পি এছ জি ভাল না হিমালয়ানখান?
গম না পাও ইমান ভালকে, হিমালয়ানখান বেছি ভাল হব। হিমালয়নখন বেছি হব।
অ', অ'। সেই শনিবাৰে ভাতলাকে যাম, ৰবিবাৰে ঘূৰিম গুচি আহিম।
থাকবি এক দিন?
একদিন থাকিম, অ তাতে জেকেট কিনিব লাগবোৰ চিলঙত দুইশ টকাকে।
অ', কম দামী পালি মোক কবিচোন ফোন মাৰিবি।
যাবাৰ এশ টকাত জাম্পাৰ কিনছিলো এইবাৰ জেকেট কিনিম।
ভাল লাগছি।
এই হালদিয়া কালাৰটোৱে। হালদিয়া হালদিয়া অলপটো যি পিন্ধু। এশ এশ টকাত কিনছে অতিয়া
সেইটো ব বয়সো।
অ অ', মানে ভাতি বেলিলে হ ভাতিবেলিলে যাম ভাতি বিলিয়াকে যাম যদি মানে গধুলিয়াকে হং যাই পোৱা আছিলুং পুলিচ বজাৰ তেতি বজাৰ কৰিম আৰু।
মই কলো যদি কম দাম পায় ব্যস্ত মানু্হ যাবাতো হেৰি যাবটো উলাইছে, হা কি কৈছ?
অ' এ আৱ পাবি নে?
মদটো মজা আছিলে এক্সাম পাতিলে
এইবাৰতো
কোনাবাই অলপ লাহে লগে
অৱাৰি খালা লগাবি নে?
কাবা পইচা তুলি দিব লাগব ৰিচাৰ্জ নাই।
নাচে আম্বানীক কবি।
এই আম্বানী আম্বানী নিজে বিখাৰী গীতা
আম্বানী ইমান তহঁতে যোনটো ল
এতিয়া আম্বানী চবেই চব আম্বানী আকলোই দিব নেকি।
আমবানিলে বেছিকে নামাইবি একশ মান টকা একশ মান দিবি দেই আমদানি।
ৰিচাৰ্জে সাতশ টকা
সেই সেইটো একশ মান দি দিবি আৰু দ দশ, বিশকে কি শ টকা অই হেৰি কি কয় এ এপিকফুটটো কেনে আমা তাত।
অ', নেত্ৰাৱল আনে নাই ভাৰত তাত।
খোলাই নাযায় নহ নেটৱৰ্ক মানে অ' নেটৱৰ্কৰ মানে নেটৱৰ্ক ভালেই আছিলে সেইকেইদন দেই
মৰ মোৰ কিয় চলে মোৰ সদায় চলেতো
আপিক্স ফুটতা এচপঞ্চা নেকি তই
এতি কিহত লগাইছে নাজিম মাই।
আৰে টিভিত চেনেল।
অ চেনেলৰ মানে সেই তেনেকৈ থাকে নেকি
অ তই ইয়াৰটেলৰ ৰিচাৰ্জ ভৰাব নালগিব। হা হা ইয়াৰ এয়াৰটেলৰ ৰিচাৰ্জ ভৰাব নালগিব
অ মই যে ই ফাইভটো মানেও দেখিছোঁ
অ সেইটো
কবলে গলে সেয়হে ৰুচি চেনেলটোৱে ৰুচি
অ চেনেল ন ৰিচাৰ্জে হৈ গৈছে মান মানে দহ দিনৰ ভৰাইছিল দহ দিন না কিবা সেনকে
অ হেৰি জে ই ফাইভটোত কম দাম তিনশ টকাত পাই
জি ফাইভ সাত, আঠশৰে এ নহয় জি ফাইভত তিনিশটোত সে ৱৰ্ল্ড কাপটো নাপায়, আঠশতোত ৱৰ্ল্ড কাপ পায়। পেগ সেইটো পেগত কোনো নাপায়।
অ'
সেই। আজি পইচা তুলিবা লাগিব। হাঁ? সেই পাব্জি খেলা বাদ দিছো কেনেকুৱা এইগিলা গেম চেম ভাল নাপাইছো, আজিকালি ইচ্ছা নহা হৈছে।
ৱাট?
আজিকালি সে আজিকালি সে মজাটো নাই। আজিকালি আজিকালি এতিয়া পইচা লাগে হয়।
পইচাটো লাগে। সেইটো হয়।
এই ব ভাবিছিলো এই মাহতো কতো ফুৰবা নাযাওঁ, কিন্তু এই পকেতি হাল্লা কৰি দিছে শ্বিলং যাব লাগে যাব লাগে।
কি কৰে সেই-
শনিবাৰে যাম।
ওনৈশ ছাব্বিছ-
এম্ব ছাব্বিছ তাৰিখ এন্ব আৰু। ফ্ৰান্সৰ খেলা আছে। ৰাতি মোবাইলত চাব লাগিব উপায় নাই আৰু।
তি।
তাৰে নে কিনে অওৰে আৰ্জেটিনাৰ জিকিবই। পৈছা দেহ তাত। হাঁ? না আহাই নাই আৱাজে আহা নাই, অও সাতাইশ তাৰিখে। সাতাইছ তাৰিখে গ্ৰুপ টেষ্ট শেষ হব, একদম লা গ্ৰুপ ষ্টেজৰ লাষ্ট খেলা আৰ্জেণ্টিনাৰ আছে।
সাতাইশ তাৰিখে হব নেকি? আঠাইশ তাৰিখো বন্ধ চন্ধ থাকব।
এ চাব লাগিব ৰ, চাই কিনা কৈ আছো ৰ।
চাচোন।
অঁ' ইংলেণ্ড আৰু ভাল হব আজি ৰাতি দহতা বজাত। ইংলেণ্ড ইংলেণ্ড আৰু খানা।
ইংলেণ্ড ঘানা আৰু। আগত কোনে আছে, কোনে আছে ঘানাত?
ইমান ভালকে চিনি নাপাওঁ ভালকে, নৰৱে আৰু ফ্ৰান্সৰ ৰাতি চাৰে বাৰটাত।
সেইখন খেলা ভাল হ'ব গ্ৰুপ ষ্টেজৰ সেইখনে মেইন খেলা চব তাগৰা খেলা।
এতিয়া ইংলেণ্ড আৰু ক্ৰৱেছিয়াৰ খন বৰিয়া হৈছিল চাৰিদিন।
সানেও আছিল চাৰি দিন হৈছে নেকি?
ইউৰো ইউৰোপী আৰু স্পেইনৰ খনো ভাল হ'ব সাতাইছ তাৰিখে ৰাতিপুৱা চাৰে পাঁচটাত।
মই সেইখনৰ পিচলে গৈছিলো। হেৰীখানত কোচি আৰু ইংলেণ্ড নেকি অঁ।
আৰ্জেণ্টিনা আঠাইছ তাৰিখে আছে ৰবিবাৰে তাকো।
এই ঊনত্ৰিছ তাৰখে গ্ৰুপচোপ বিলাকে গম পায়।
আঠাইছ তাৰিখেহে হব ব্ৰু। লাষ্ট আঠাইশ তাৰিখে ঊনত্ৰিশ তাৰিখৰ পৰা ৰাউণ্ অফ থাৰ্টি টো।
অ
বন্ধ নাই নকৰত অ হেৰি কি নৰৱেৰিৰ ফানচন খন চাব পাৰিম সাতাইশ তাৰিখে মানে ৰাতি ছাব্বিশ তাৰিখ যায় কিনে ৰাতি বাৰটাৰ পিছত আহিব
তাৰিখ পৰাৰ লগে লগে আৰু সাতাইছ সাতাইছ তাৰিখ পৰৰ লগে লগে
অ আমি সাতাইছ তাৰিখে যাম এই
সেইটো পুৱাতে
অ সেইটোলে যাওঁ আমি
ফাৰ্ষ্ট টাইম বি
অ
পাতলাকে
অ ভতলে যাব বোলে আৰু তেতিয়া লগত যাব বোলে অফিচ অফিচ চাকৰি কেনে যাব বোলে।
উম
পৰ্তুগালৰ কলম্বিয়াৰ আছে আঠাইছ তাৰিখে ৰাতিপুৱা পাঁচটাত উম অ আৰু অ ৰাতিপুৱা পাঁচটাত আৰু গ্ৰুপষ্টেজত লাষ্ট খেলা গিলা দুখন দুখনকে থাকে গম পাওঁ না নাই
কি কি
দুখন খেলা থাকে একেলগে এটা টাইমতে
তাৰমানে এই একবাৰ কিবা এটা টিমে এতিয়া কৈছিল মানে জাৰ্মানী নে কিবা অ জাৰ্মানী আছিল কিজানি মানে সিহঁতে কিবা সেই কৰিল মানে দুয়োটা তিম একেলগে যাব সিহতে দুয়োটা যদি যুৱা খেলে।
অ
এই সেতে, সেতে এনকে কৰি কেনে ড্ৰ খেলছি এতিয়া সেই কত দিছে মানে লা দুখন মেচ যাতে গম নাপায় আৰু একেলগে খেলিব লাগে
চেম টাইমৰ হ'ব খেলা দুখন মানে এটা গ্ৰুপৰে লাষ্ট দুখন মেচ থাকিব না নাই এ সেই সেই দুখন মেচ একেলগে হ'ব
এতিয়া আপুনি গম নাপায় বেলেগৰ ৰিজাল্টটো কিয়?
অ গম নাপায়
কৰিব নোৱাৰে আও
উম আৰ্জেণ্টিনাৰ ৰাউণ্ডত থাৰ্টি টু মেচ চাৰে তিনিটা বজাত আছে প্ৰথম
আৰ্জেণ্টিনাক দিলা নেকি
অ প্ৰথমতে আছে না আহি গল কত ফাৰ্ষ্ট কেতগুৰি ওপৰত সেইকাৰণে গ্ৰুপত আৰ ফাৰ্ষ্ট হ'ব নৰে কোনো চব পইন্ট মিলি গৈছি
অ অহ
সাত তাৰিখে আছে ৰাতি চাৰে তিনিটাত আৰ্জেণ্টিনাৰ আছি জাৰ্মানীৰ আছি ই ইও ৰেছৰ আহি মেক্সিকোৰ মেচি অ
ইও এচত কোনে আছে?
এই ভাল টিম, পোলিচিক আৰু কোনোবা কোনবি এনেকে আছে ভাল প্লেয়াৰ এটাই চোন জাৰ্মানী সোমেছি মেক্সিকো সোমেইছি, ডাইৰেক্ট ৰাছি আৰু ইয়াতে কোৱালিফাই কৰছি আৰু ডাইৰেক্ট
কোৱালিফাইত এতিয়া নাম আছে আৰু
মানে যোনকেইটা কোৱালিফাই আগত সেইটো কৰবা মানে যোনকেইটা প্রথমত থাকবয়ে আৰু!
অ', অ'! মেক্সিকো দুবাৰ থাকিবই
মেক্সিকো দোকান জিকছি, কোৰিয়াকো হাৰাইছি ৰাখিবই
লাউড স্পিকাৰৰ অপচন নাই নেকি?
নাই, নাই!
ভাল লাগব খেলা এইখান, নগত আউটৰ পৰা বঢ়িয়া লাগব আৰু! নগত আউটৰ পৰা ভাল লাগব খেলাবোৰে!
ইতে
এয়া ভাল টিম ফ'ৰ এইবাৰ সৰু টিম গিলাও এইবাৰ
অ সেইটো ফৰন ন আ আৰন চি
কোনটো সৰু টিমে বেয়া খেলা বিয়েৰ কংকৰ আছি আছে কিজানি!
এখানে আনছি না দুখ আনছি?
এখানে আনছি আত!
কি হ'ল তোৰ পৰ্তুগালৰ লগত!
অঁ, এ আহ অহাকালি আছে কলম্বিয়াৰ লগত ৰাতিপুৱা চাৰে সাতটাত!
হেল্ল' মুত্তুচ মুক্তস্বামী
ইণ্ডিয়ান নহয় ডাইৰেক্টলী, কি আগৰ বোৰে বুৰে চুৰে যায় কেনে হয়তো সেনে হ'ব লাগব!
গম নপোৱা হ'লোঁ! বিয়াখন ক'ত আছে বা জাৰা আনটি
ক'ত বা নামে শুনা নাই, কিবা আইলেণ্ড চাইলেন হ'ব নেকি!
ইংলেণ্ডো কোৱালিফাই হৈছি
আমা ইণ্ডিয়া নৰে! ইণ্ডিয়াৰ কিবা কাম আছে নেকি? কাম নাই ইণ্ডিয়াৰ!
এই পাৰলিও মুটামুটি চল্লিশ বছৰমান লাগ
অ', কংগ আফ্ৰিকাৰ
আফ্ৰিকান নেকি?
আফ্ৰিকান অৰিজিনেল, ডেমক্ৰেচি ৰিপাব্লিক অফ কংগো! উম, কাটাৰ হাৰছি, দুখন খেলা হাৰছি! বাহিৰ হৈছি কাটাৰ! হা? ইজিপ্ট হলা নাই, ইজিপ্ট এখান ড্র খেলছি এখন জিকছি! এখান জিকছি! না, না ৰাতিপুৱাই চৱা! তিন গোল দিছি! অ' হেৰি হলা
মহম্মদ চালাহ
মহম্মদ চালাহ মাৰমজ
নম ধৰা নাই আৰু
চবা আছি শুনা
হা
অহ কাতা যাব নেকি নিজে।
নিজে নি বোলে কাতা যাবা লাগে নেকি
অহ
পাৰ হৈ গেল দেখুন
ৰ নাজাবি ৰ